হেল্ল'
কি খবৰ ইমান দিনৰ মূৰত কথা পাতি আছো আজি খবৰ ভাল দে
কি আছো আছো দিয়া তোমাৰ কোৱা চ
আচলতে অলপ ফ্ৰী পাই মই তোমাক কল কৰিলো মানে কিবা বনাই আছা নেকি ৰুমত
অ ভাত বনাই আছিলোঁ এ এতিয়া শেষ হ'ল ৰবা খাই বৈ উঠিলোঁ তুমি খালা ভাত
খালো এনে এতিয়া বৰ্তমান টিভি চাই আছিলো আৰু তোমাৰ কাম কাজ বোৰ কেনেকুৱা চলিছে
চলিছে আৰু কোনোমতে অফিচৰ কামৰ আজৰি নাইকিয় হৈছে অ আজিকালি বাপ ৰে বাপ বাপ সেইকাৰণে ভাবিলো তোমাৰ খবৰ এটাও ল আৰু বাৰু তুমিয়ে ফোন কৰিছা তথাপিও আৰু ফোন এটা কৰো আৰু অলপ আড্ডাও মাৰো
একদম ঠিক কৰিলা আহ আচলতে গৰম এই যি গৰম দিছে ন মানে আজিকালি নিজৰ মগজটো মান একদম গৰম হৈ থাকে এনে তুমি দেওবাৰে কি কৰিম বুলি ভাবিছা ঘৰতে আছে নে মানে কিবা প্লেন আছে ক'ৰবাত ওলাই যোৱাৰ
অ বিশেষ একো নাই অ ভাবিছো এই দেওবাৰে কৰবাত অলপ ফুৰি আহো ঘৰত বহি বহি আমনি লাগিছে, তুমি কৰবালে যোৱাৰ কথা ভাবিছা নেকি পিছে?
নাই ৰবা মই মানে কি হ'ল যিহেতু আমাৰ উইকেণ্ডৰ পিছতো ঘৰতে বহি থাকো ন মই, মাক বহুত ব সেইকাৰণে ভাবিছো কৰবাত অলপ এনেই ওলাই যাও নেকি তাকে মই ভাবিলো এতিয়া মোৰ এনেকুৱা কোনো ভাল ফ্ৰেণ্ডো নাই যাৰ লগত ক্ৰাছ কৰি কিনে মই অকলে ফুৰিব যাব পাৰো গতিকে ভাবিলো মই তোমাকে এবাৰ ফোনটো কৰি খবৰটো দিওঁ বা জনাও যে তুমি যাব পাৰিবা নি বোলো যিহেতু বতৰটো আজিকালি অলপ ভালেই দিছে সেইকাৰণে তোমাক ফোন কৰিলো আৰু চলাচোন এই দেওবাৰে চহৰৰ বাহিৰলৈ অলপ লং ড্ৰাইভে কৰি আহোঁ বেছি দূৰ নালাগে ওচৰৰে কৰ'বাত ধুনীয়া ঠাই এখনলৈ যাওঁ কি কোৱা যাবা নেকি
অ এইটো চোন বঢ়িয়া কথা হ'ব আমি সেই নতুনকৈ খোলা যে এখন ৰেষ্টুৰেন্টত যাব পাৰো দেখোন এই যি এই খন যে এইখনন নৈৰ পাৰত যে আছে যে এ বিৰাট ধুনীয়া অ সেইখন ইমান ধুনীয়া কেফে এখন আছে ৰেষ্ট ফেনটো ৰেষ্টোৰেন কাম কেফে তেনেকুৱাই হ'ব পাৰে, কিন্তু ইমান ধুনীয়া ভিও আহে। মই যে গোটেই সামাজিক মাধ্যমত সেইখন ৰেষ্টুৰেণ্টে দেখা পাই আছো। আৰু ইমান ধুনীয়া তাত মানে খোৱা খাদ্যসমূহো খুব ধুনীয়া। আৰু খুব সস্তাও হয়, লগতে নৈৰ পাৰৰ যিটো। ডাল সুন্দৰ দৃশ্য সেইটোৰ পৰা মানে এটা খুব, ধুনীয়া মানে এটা মনোমোহা দৃশ্য দেখিব পাৰি। এৰ তাত তাত আৰু তাত জানা তাত হেনো চাহ আৰু থলুৱা খানা বিৰাট ভাল পায় বোলে।
আ একদম পাৰফেক্ট তাত বহিম। মানে বতাহজাকো খাই খাই চাহ খাবলৈ বহুত ভাল লাগিব। বাকী, কাৰোবাৰ লগত লগ লাগিবা নেকি? মানে কাৰোবাক কাৰ লগত লৈ যাবা নেকি? নে, আমি যাম অকলে।
আ আৰু এজন দুজনক সুধি চাব পাৰি কিন্তু নালাগে নেকি, আমি দুজনেই ঠিক আছো। যদি আহে ভালেই, কিন্তু আৰু নাহিলে আমি দুই, তাই যাম দিয়া আৰু নালাগে নেকি দুয়োয়ে আমি ঠিক আছো কাৰণ ইমান আৰু অ কাৰোবাক সুধি মেলি তেওঁলোকৰ আহ। প্লেনিং বনিব নবনিব এই এইবোৰ কৰি থকাতকে আমি দুইটাই যাওঁ বলা, দুইটাৰে মিলি দিছে যেতিয়া।
উম তেন্তে ঠিকে আছে এতিয়া বেচ নাই এতিয়া এনে বাকী ফুৰাজন ত মনত আছে ন। আমাৰ কলেজৰ দিনবোৰ, দেওবাৰ হলেই যে আমি সকলোৱে বাইক লৈ ওলাই গৈছ কোনো প্লেনে নাছিল। জাষ্ট আমি ওলাই গৈছিলো মানে বাইকখন ওলাই ঘৰত বায়েক ফোন কৰিছিলো আমি। ওলাই যাওঁ বুলি কৈছিলো, আমি একেলগে লগ হৈ কিনে কোনো প্লেনিংছ নাই। ইফালে ৰাস্তা পাইছিলো আমি সেইফালে গৈছিলো। মনত আছেনে তোমাৰ?
অ ৰেখ। সেইবোৰ আৰু কথা পাহৰিব পাৰিনে ব পুৰা মনত আছে। আৰু পকেটত পইচাও বেছি নাথাকিছিল। মনত আছেনে আৰু যে এটা চাহ আৰু প্লেট এখন পুৰি চবজি ভগাই খাইছিলো। আ এটা চাহেই, তুমিও খাইছিলা, মইও খাইছিলো আৰু এখন পুৰি চবজিও অ ভগাই খাই আছিলোঁ। ত সেই দিনবোৰ সঁচাকৈ খুব ধুনীয়া আছিল, আৰু বস্তুবোৰো সস্তা আছিল দিনবোৰো ভাল আছিল, কোনো চিন্তা নাই হয় দিয়া। বাইকত ওলাই গৈ পিনে যোনফালে যাওঁ সেইফালে মানে মন যায় সেইফালে য যাওঁ আৰু লগতে কিবা এটা খাওঁ কিন্তু দিয়াচোন যি হওক। যি কিনো যি খাওঁ দুয়ো ভগাই পিনে খাইছিলো মানে সঁচাকে খুব ধুনীয়া দিন আছিল সেইবোৰ মোৰ মাজে মাজে মনত পৰিলে খুব মানে মই আবেগিক হৈ পৰো দেই, সেই বোৰ দিন কেতিয়াও পাহৰিব নোৱাৰি দেই আৰু বিশেষকে তোমাৰ লগত আৰু।
সে কিন্তু এতিয়া কি কবা? এয়া পইচা হল কিন্তু সময় হে অভাব হ'ল। মানে এতিয়া মানে এইব সকলো নিজৰ নিজৰ জীৱনত মানে একদম ব্যস্ত হৈ পৰিছিল মানে। সেইকাৰণে মানে একেবাৰে আমি অলপ অলপ অকলশৰৰে ফিল কৰিছো সেইকাৰণে মানে যি গেইটাৰ যিজনৰ লগতে যোগাযোগ কৰিব পাৰো সিহঁতকে মানে লগ ধৰো আৰু। বাকী তুমি এতিয়া ক'ত আছা? ঘৰত আছা নে অফিচত আছা?
নাই নাই এতিয়া মই ঘৰতে ৰবা, আজি মই অফিচ যোৱা নাই আজি ঘৰতে অলপ থাকি ভাত পানী বনাই মেলি এতিয়া খাই লৈ অলপ ভাবিছোঁ ৰেষ্ট লওঁ। তেতিয়া এখন এনে কিতাপ পঢ়ি আছিলোঁ, কিতাপখন পঢ়ি উঠি তোমাৰ ফোনটো আহিল, সেই বাবে ভালো লাগিছে। দিয়াচোন ফোন কৰি থাকিবা এনেকে মাজে সময়ে আৰু আমাৰ ঘৰতো আহিবাচোন। আমাৰ ঘৰতচোন বহুত দিন আহাই নাই আৰু আ বাকী খুৰীহঁতৰ ভালনে নাই?
? কি তোমালোকৰ ঘৰত কোন কোন আছে এতিয়া মানে তোমাৰ ভাইটি, তোমাৰ ভন্টি বিয়া হল ছাগে ন?
অহ ভন্টি বিয়া হৈ গ'ল আৰু লগতে মইহে থাকি
অ। বাৰু ঠিক আছে তোমালোকে এতিয়া ক'ত আছা তোমালোকে গুৱাহাটীৰ?
গুৱাহাটীৰ আমি মালিগাঁৱত থাকো এতিয়া।
অ, ঠিকে আছে বাৰু বাকী তোমাৰ অফিচটোতো
তোমালোকেতো নুনমাটিৰ পৰা চাগে আৰু বেলেগত যোৱা নাই নুনমাটিতে আছা?
আমি নুনমাৰীতে আছোঁ কিন্তু মই অকমান আচলতে অলপ মানে এটা ফ্লেটত থাকোঁ।
অ আচ্ছা আচ্ছা।
মানে মোৰ অফিচটো একদম ওচৰতে কাষতে সেইকাৰণে। আহিবা কেতিয়াবা আমি লগ পাম, এই শনিবাৰে তুমি যদি পেচাৰ পাবা
অহ।
ম ফাইল এতিয়া বৰ্তমান শনিবাৰে কিউট মিলাই ল'ম।
অ পাৰি- পাৰি একদম পাৰি, তুমি যি ভাল দেখা সেইটোৱে কৰিব পাৰা আৰু লগতে আ মই বাৰু ফ্ৰী আছোঁ আৰু এ এতিয়া অফিচৰ আৰু লগতে যিহেতু অলপমান ওলাই যাব মনো যাই দিয়াচোন কিমান আৰু সোমাই কিবা ঘৰতে ঘৰ অফিচ ঘৰ অফিচ তেনেকে থকাই গৈছে অলপমান বাহিৰতো ওলাই যাবলৈ মন যায় আহ মোক কবা তুমি যে
বাকী শুনাচোন অ তোমাৰ ড্ৰাইভিং লাইচেঞ্চ খন উলাল নে ওলোৱাৰ যে কথা আছিল যে তুমি বনাইছিলা ওলোৱা নাছিলে কিবা এতিয়া লাইচেন্স খন ওলালে নে?
অ লাইচেঞ্চখন ওলাল ৰবা! ফাইনেলি কিবাকে আৰু।
ঠিক আছে তেন্তে টেনচন নাই, তুমিতো নিশ্চয় গাড়ী চলাব পৰা হৈছা এতিয়া?
অ অ অলপ অলপ শিকি আছো বাৰু ইমান পাৰ্গত হোৱা নাই দেই কিন্তু অলপ অলপ শিকি আছোঁ।
একো নাই দিয়া। মই তোমাক শিকাই দিব পাৰিম, এনেও যিহেতু আমি অকমান লং জাৰ্ণি কৰিম। ত' তাত মই খালি ঠাই পালে মই তোমাক তাত গাড়ী শিকাব পাৰোঁ।
একদম নিশ্চয়, খালী ঠাই পালে পুৰা গাড়ী শিকাবা আৰু মইও পুৰা ফালি গাড়ী চলাম।
আৰু ঠিক আছে। এ সিদিনাখন এটা ঘটনা হল নহয়?
কি কোৱাচোন কোৱাচোন?
অ আমাৰ ঘৰৰ ওচৰতে গাড়ীখন বাগৰি গল, মানে নতুনকৈ শিকিছিলে এ -এগৰাকী মহিলাই। ভালকৈ নাজানে, তাইকো চাগে গিৰিয়েকী শিকাইছিলে গাড়ীখন চলোৱা। কিন্তু লাহে লাহেকৈ তাই মানে চলাব এৰি কিনে বহুত জোৰত চলাই যায়, তাৰপিছত তাই ফিল্ড এখনতে উলটি গ'ল। পিতাই বিচাৰি এজনী এতিয়া হস্পিতেলত এডমিট হৈ আছে।
এহে, বৰ বেয়া হল দেই কথাটো শুনি খুব বেয়া লাগিল। তেওঁ এতিয়া কেনেকোৱা সুস্থ হৈছে নে আগতকে?
তেওঁ এতিয়া ঠিকেই আছে, এনে তেওঁ শুনিছিলো অকমান ইণ্টাৰ্নেল ডেমেজ হৈছিলে। ত' এতিয়া তেও ভালে আছে, কিন্তু গাড়ীখনহে অকমান মানে মেৰামতি কৰিব লাগিব মানে তাক গাড়ীখন এতিয়াও বৰ্তমান গেৰেজতে আছে। আৰু একো নাই দিয়াচোন।
গাড়ীখন বাৰু যিয়েই হওক, মানুহটো ভালে থাকিলে বেছি ভাল দিয়াচোন।
এইটোয়ে, মানুহজনী এতিয়াবা একেবাৰে সুস্থ হৈ আছে মই শুনামতে তেও আকৌ গাড়ী চলাব লৈছে, বাৰু যিয়েই নহওক গাড়ী চলালে অলপ লাহে- লাহে চলাব লাগে যিহেতু নতুনকে চলাইছে, অকণমান প্ৰেক্টিচৰ অভাৱ হৈ আছে। তুমিও চলালে কিন্তু ভালকে চলাবা দেই, কাৰণ মই কিন্তু ভালকে চলোৱা মানুহকে গাড়ী চ লাব দিও, যিহেতু মোৰ নিজৰ গাড়ীখন বহুত দামী গাড়ী হয় আৰু মোৰ বহুত মৰমৰ হয়।
অ। অ নিশ্চয় ভালকে চলাম, তুমি মোক ভালকে শিকাই দিবা মই ভালকে চলাম।
বাকী ঠিক আছে মই তোক সুধিম -
অ অ ময়ো অলপ ৰেষ্ট লও দিয়া।
য়া গুড নাইট, থেংক ইউ।
গুড নাইট অ।